হেল্ল'।
অ', কি কৰিছা?
এনেই আছোঁ, তুমি?
মইয়ো, এনেই আছো। বহুত দিন হ'ল ফোন এটাও কৰা নাই, কি হ'ল?
এ বহুত জেগাত ঘূৰি ফুৰা আহিছে।
অ, কামৰ কাৰণে।
উম।
ঘৰত চবৰে ভাল নে?
উম।
উম। ক'ত আছ এতিয়া?
মই, ঘৰতে
এইফালে নাহা নেকি?
যাব লাগিব উম,
কেতিয়ালৈ?
যাম, আৰু অলপ দিনতে কাম, চাম, বিলাক আজৰি হৈ লও
অ', মই, যোৱাৰ আগতে আহিবা নহলে
তাকেহে
তুমি, মাজতে শিৱসাগৰও গৈছিলা ন?
উম, উম
শিৱসাগৰ ক'ত গৈছিলে?
শিৱসাগৰ তোমাৰ আমাৰ মামা ককাহঁতৰ ঘৰলৈ গৈছিলোঁ
হা
মামা ককাহঁতৰ ঘৰলৈ
অ', হব কোন জেগা
মৰিয়নি ফালে
অ',
শিৱসাগৰ মৰিয়নিৰ ফালে
অ', - মই, বাৰু সেইফালে আজিলৈকে গৈ পোৱা নাই, চবৰে মুখত বৰ শুনি থাকো সেই জেগা শিৱসাগৰ জেগাটো বিষয় তুমি গৈছা নহয় কোৱাচোন
বহুত চাবলগীয়া বস্তু আছে
উম, যেনে
ধোদৰ আলি চালি চব আছে আমি আমাৰ মামা ককাহঁতৰ সেইফালৰ যোনটো ৰাস্তা, হয়তটো ধোদৰালি ধুদৰ আলি নামে জনাজাত।
কিয় মানে সেই জেগাতো তেনেকুৱা নাম।
মানে সেই, জেগাটোত। ধোত বিলাকে বনাইছিল মানে এলেৈহুৱা সেইবিলাক।
সেইকাৰণে ধুদৰ আলি নামটো। দুশ বাৰ কিলোমিটাৰৰ ৰাস্তা হয় এইটো।
ইমান দীঘল ৰাষ্টা।
উম, আৰু তোমাৰ। নামতে মন নাহা অ, গদ গদাধৰ সিংহৰ দিনতে বনোৱা সেইটো।
অ, অ, বহুত পুৰণাই ৰাষ্টা।
উম, বহুত পুৰণা ৰাস্তা এইটো।
উম, আৰু কি কি দেখি
আৰু কি দেখিছিলা তুমি তাত, আৰু বহুতখিনি বস্তু দেখিছিলো। আগৰ আহোম যুগৰ কালৰ।
উম, অ, ৰংঘৰ কাৰেংঘৰলৈ গৈছা নাই তুমি?
গৈছো।
কেনেকুৱা লাগে তাত গৈ?
ভালে লাগে।
পৰিৱেশতটো কেনেকুৱা?
পৰিৱেশটো ভালেই। চবফালে সেউজীয়া খালিত টিকেট ল'ব লাগে। আৰু
অ,
তুমি অফলাইন ল'ব নোৱাৰা চাব অনলাইন ল'ব লাগে।
অ,
অনলাইনতে চ'ব কৰিব লাগে।
তেতিয়া চ'ব মোবাইলৰ কামে আৰু।
উম, খালি তোমাৰ।
হেল্ল, হেল্ল,
অ,
কি?
খালি এইবিলাক চ'ব বেয়া কৰি পেলাইছে চব ফালে এইবিলাক আজিকালি নতুন প্ৰজন্মই।
উম,
ইমান ঐতিহাসিক বস্তুবিলাকত চ'বতে এইবোৰ আঁকি মেলি। ভালপোৱা পিয়সী নাম।
উম, তাৰ ৱালত নাম লিখিলে জানো সিহঁতৰ। কিবা হ'ব?
নহয়।
ধৰিলাক জেগাবিলাক বেয়াকৰি কিমান নিজে কিমান। মানে সিহঁত বেয়া সেইটোৱৰে প্ৰমাণ দিছে আৰু।
উম,
সেইবিলাক কিমান পুৰণা বস্তু যিমান পাৰে ভালকে ৰাখিব লাগে।।
উম,
আমি বেলেগে যদি ভালকে নাৰাখো কোনে ভাল কৰি ৰাখি
হম,
আৰু ৰংঘৰৰ বিহু দেখি পাইছে নে?
ৰংঘৰৰ দেখা নাই, মই বহুতৰ মুখত শুনিছোঁ।
উম।
কিন্তু চাবলে মনটো বহুত আছে।
অ'। চাবলে মনটো মোৰো আছে বাৰু। চাবহে পৰা নাই খালি। তাৰপিছত শিৱসাগৰ জেগাটোত এই অগৰু অগৰুৰ গছ অ', বহুত খেতি হয় বুলি শুনিছো। তাৰ বিষয়ে কিবা জানানে তুমি?
অ', তাৰমানে অগৰু গছৰ কাৰণে
উম।
চবতকে ভাল মাটি হ'ল তোমাৰ আমাৰ এই এইফালে।
উম।
আপাৰ অসমৰ ফালে।
উম।
তাত মানে মাটিটো বহুত ভাল। তাত অগৰু গছ, অ'। অগৰু গছৰ বৃদ্ধি টো বেছি হয় আৰু তাত তাৰ সুগন্ধটো বি বৃদ্ধি হয় তাত।
উম।
সেইকাৰণে তাৰ অগৰু গছবিলাকৰ খেতিও কৰে। খেতিয়কে ভাল লাভো হয়। আমাৰ এইফালে খালী নহয় আৰু।
তো আমাৰ এইফালেও নহয়। গছতো হয় কি সেই মানে সেই যিটো ডিমান বাহিৰত আছে, বেলেগত আছে, আমাৰ ইয়াত নাই। কিয় মানে সেইটো?
সেইটো মও ইমান ভালকে নাজানো।
উম।
তাৰ অগৰু গছ কাট্টাৰ, ডুবাই-চুবাই এইবিলাক চবলেকে নিয়ে।
অ'।
তোমাৰ তাৰ চেণ্ডটো বহুত ভাল হয়।
অ'। মই শুনাত এই কিবা অগৰু গছৰ কিবা পোক এটা হয় বোলে? সেইটো আমাৰ ইয়াত নহয় বোলে।
অ', আমাৰ এইফালে নহয়। এইফালৰ পৰা আমাৰ ইয়াত যোনে কৰে কিছুমান মানুহে তাৰ পৰা গৈ পেলাই কিনি আনে। কিনি আনি পেলাই গছজোপাত দিয়ে। তাছত অ', পোকে উম, তাৰমানে হেই পোকটোৱে মেইন কামটো কৰে।
অ', অ'।
গছজোপাৰ যেতিয়া হেল্থ, ধুনীয়া চেহেৰা হয়গে তোমাৰ মজবুত হয়গে
অ'।
হে পোকটো লাগি পেলাই পোকটো ভিতৰত মানে গছজোপাৰ কুটিবলেহে আৰম্ভ কৰে, খাবলে। সেই যোনখিনি খোৱা সেইখিনিত তাৰ মও ইমান ভালকে নাজানো। তাৰ ভিতৰত মানে এটা কোলা কোলা হেৰি হয়। জমা হয়।
অ',
চেন্টৰ যোনটো গোন্ধৰ হেৰিটো তাৰ ভিতৰত জমা হয় সেই গছজোপাৰ গোটেইখিনি কাম নাই গছজোপাৰ কাটি পেলাই নিয়াৰ পিছত, যোনখিনি অংশ কলা কলা হয় হয় অংশ খিনি অ, ' সেই অংশখিনি সিহঁতে ধুনীয়াকে লাহে লাহে কাটি কাটি কাটি কাটি কাটি উলিয়াই লওঁ, সেই তাৰ পৰাহে চেপি পেলাই তা পাছ সুগন্ধৰ চেনটো ওলাই।
অ', সেইটোৱে কামত আহেগে মানে, পিছত গোটেই গছজোপা কামৰ নহয় মানে?
গোটেই গছজোপা কামৰ নহয়।
মই ভাবিছিলো যে, যিমান ডাঙৰ গছ হ'লেও কামত আহে বা
উম' সেইজোপা গছকে খাচি পাত বুলিও কয় খাচী গছ বুলি।
উম',
তাৰ বাকলিদি আগতে আমাৰ পুৰণি দিনত শংকৰদেৱ মাধৱদেৱোতে তাত লিখি লিখা মেলা কৰিছিল আগতেতো বহি তাত চাত নাছিলে উম',
অ', অ', সাচীৰ পাত
তাৰ বাকলিটো এৰুৱাই শুকুৱাই পেলাই তাৰ ওপৰত লিখিছিলে চৰাই পাখি দি পেলাই এইবিলাক জানিব লগা বহুতো কথা আছে, অসমৰে বহুতখিনি কথাত নাজানিবা তোমালোকে
আ
লাহে, লাহে, এইবিলাক কিতাপ চিতাপ পঢ়ি আহিলে আৰু গম পাই পাই আহি থাকিবা আৰু